অ কি কৰিছাঁ।
নাই এনেই বহি আছোঁ তুমি।
মই এনেই আছোঁ চাহ খালা।
অঁ খালোঁ, তুমি খালা।
অ খালো। কি দি খালা।
বিস্কুট চানা তুমি?
উম বিস্কুট, চানা জলপান এইবিলাক দিয়ে খালোঁ।
অঁ', আজি ক্লাছ নাই? অঁ', বনালে এই লগৰজনীয়ে বনালে।
অ।
ভাত চব্জি বনাই হয় গ'ল। অঁ আমাৰো আজি বন্ধ আছে। কালি একজাম যে। সেইটো কাৰণে এক্সামৰ প্ৰিপোৰ পঢ়িবৰ কাৰণে বন্ধ দিছে।
আ আ।
কোৱা এতিয়া কি কৰি আছা। আমাৰ হেৰি বনালে। পটল তাৰপিছত। আলু এনেকে ভাজি বনাইছে আৰু দাইল।
অ।
আৰু আৰু কণী। তোমালোকৰ।
আমাৰ দালি ভাজি এনেকেই আলু ভাজি, দালি।
অ কোনে বনালে ভাত।
লগৰ কেইজনীয়ে বনাইছে।
অঁ। এনে কি কৰি আছা এনেই আছা আৰু।
এনে আছো অ তুমি।
মই এনেই বহি আছোঁ, চাহ তাহ খাই পেলাই অলপ দেৰিকৈ গাহ পা ধুই ল'ম আৰু।
অঁ। কেইটাত উঠিলা?
দেৰি হৈছে আজি মানে ক্লাছ নাই যে।
অঁ।
তোমাৰ?
মোৰো দেৰিয়ে হৈছে।
অঁ' পঢ়িছানে নাই?
পঢ়িছোঁ, তুমি?
অঁ।
ইমান পঢ়া নাই আৰু অলপ অলপ।
অঁ' মই সেই অলপ অলপ কে পঢ়িছোঁ। মানে তোমালোকৰ। তুমি আচাৰ খাই ভাল পোৱা নে?
অঁ' পাওঁ ভাল।
অ' ইয়াত বনোৱা নে?
ইয়াতে বনোৱা নাই ঘৰত বনাওঁ।
অহ'।
আমৰ আচাৰ বগৰী, নাই ইয়াত বনোৱা নাই।
অঁ।
তুমি বনাইছা?
নাই ইয়াত বনোৱা নাই, ঘৰৰ পৰা বনাই পেলাই লৈ আহিছোঁ।
অঁ' কি কি আচাৰ খাই ভাল পোৱা তুমি?
আচাৰ গোটেইখিনিয়ে ভাল পাওঁ খালী আমলখিৰ আচাৰটোহে অলপ বেয়া পাওঁ। এনেই আচাৰ ভালে পাওঁ, চ'ব আচাৰে ভাল পাওঁ।
অঁ। তোমাৰ লগৰ তাত ফিচাৰী আছে নে?
অঁ' আছে আমাৰ অঁ' আছে। আছে তাত মাছ দিছোঁ, অঁ' এতিয়া আকৌ মাছ দি আছে মানে এনেকুৱা ছিজনত দিব লাগে যে।
অহ' কি কি মাছ দিছে?
এই ৰৌ, বৰালি তাৰপিছতে এই ভাঙন মাছ- তাৰপিছতে ৰৌ মাছ, কুহি মাছ, চন্দা মাছ- তেনেকে দিছে। তোমালোকৰ?
মই শাক-পাচলি শাকৰ ভিতৰত ঢেকীয়া শাকটো ভাল পাওঁ, বেছি ইমান শাক ভাল নাপাওঁ। তাৰপিছত আৰু পাচলি, ভোল- আলু, বিলাহী, পটল- এনেকৈ মানে বন্ধাকবি- তাৰপিছত ফুলকবি- এয়া ভাল পাওঁ, তুমি?
মোৰো সেইবিলাকেই বিলাহী, আলু তিঁয়হ, পটল এনেকে ভাল পাওঁ আৰু কিছুমান। কবি ভাল পাওঁ, ফুলকবিটো অলপ ভাল পাওঁ।
অ
সেনেকেই শাক ভাল পাওঁ এনেই জিলমিল শাক বুলি কয় এজাত আছে সেইটোও অলপ ভাল পাওঁ।
অ
এনেই এইবিলাক ইমান শাক ভাল নাপাওঁ আৰু।
অ তোমালোকৰ ফিছাৰী আছেনে।
আছে আছে।
মাছ দিয়া নে।
মাছ দিছে।
অ' তেনেকৈ মানে হেৰি কৰা। মাছ দিয়ে যতন লোৱা নে তুমি যোৱা নে চাবৰ কাৰণে মাছ চাছ।
চাবলে যাওঁ চাব যাওঁ ঘৰৰ আব্বাহঁতে কৰে। ঊম লেতেৰা হৈ থাকিলে পিট চিত চাফা কৰি দিয়ে। আৱা মাছৰ
অ
মাছৰ বেমাৰ চেমাৰ হ'লে ন' ঔষধ মাৰে গেছ হ'লে। গেছো হৈ যায় ন মাছৰ।
অ হৈ যায় ব্যৱসায় উম।
সেনেকৈ পানী শুকাই দিলে পানী মটৰ দি পানী দিয়ে
অ এ আমাৰো তেনেকুৱাই কৰে
জাল টানি পেলাই আকৌ মাছ বেচে ঘৰৰ ওচৰ চুবুৰীয়াকো দিয়ে ঘৰতো খায়
আমাৰো তেনেকুৱা কৰে
অ
খেতিও কৰেনে
কৰে খেতি বড়ো খেতি কৰে মিচিং খেতি বড়ো খেতি কৰে মিচিং খেতি কৰে বৰা ধান জহা ধান এইবিলাক কৰে আৱ হাৱা হেৰি মাকৈ কৰে কেতিয়াবা তিচি কৰে সৰিয়হ কৰে তোমালোকৰ।
আমাৰো বড়ো খেতি শালি খেতি তাৰপিছত জহা বৰা এইবোৰ কৰে তাৰপিছত এতিয়া কঠিয়া পেলাইছে তাৰপিছত দুদিনমানৰ পিছত ৰুৱনী লগাই ৰুব
উম
তেতিয়া আকৌ জাবৰ হ'লে চাফা কৰি দিব তেনেকে মানে হেৰি কৰে অ হাল বালে ট্ৰেক্টৰে হাল বাইছে
অ
এতিয়া দিনত গৰু দি ইমান হাল নাবাই যেতিয়া ট্ৰেক্টৰে দিয়ে বাইছে বাই পেলাই এতিয়া কঠ কঠিয়া পেলাই থৈছে আৰু ইফালে হাল বাই হেৰি কৰি থৈ দিছে তেতিয়া কঠিয়া ডাঙৰ হ'ল তে জুতি লাগিলে তেতিয়া আৰু হেৰি কৰি দিব ৰুৱনী লগাই ৰুব ব।
অ।
তোমালোকৰ।
আমাৰো এনেকৈ কৰে ট্ৰেক্টৰ দিয়ে হাল বায়। আব্বা যায় সোনকালে যায় ৰাতিপুৱা কিবা থাকিলে কাম কৰেগৈ।
অঁ।
হাদাৰীৰ লগতো কাম কৰে আব্বাই।
অঁ। আৰু।
এইবাৰ আমি আমাৰ খেতি নকৰে চাগে। আব্বাৰ বেমাৰ যে এনে কৰে বাৰু প্ৰতেকবাৰে।
অঁ। বেমাৰ আজাৰ মানুহৰ হয়ে কি কৰিবা আও। আজি জ্বৰ আহিছে। এতিয়া জ্বৰ হৈছে বহুত মানুহৰ মোৰো হৈছিলে এতিয়া অলপ। ভাল পাইছো কাহটো অলপ আছে চৰ্দি।
অ অ উম বৰি খাইছানে নাই।
অঁ খাইছোঁ।
তুমি কি ফুল ভাল পোৱা অঁ তিনিজনী থাকোঁ।
অ। মই ভাল পাওঁ গোলাপ ফুল ভাল পাওঁ কপৌ ফুলটোও ভাল পাওঁ। গোলাপ ফুল ভাল পাওঁ।
গোলাপ ফুলটো ভাল লাগে তগৰ ফুল ভাল লাগে।
উম তগৰ ফুল ভাল লাগে। ফুলটো চবেই ভাল পাওঁ হ'লে মানে গোলাপ ফুলতটো বেছি। অলপ ভাল পাওঁ আৰু।
গোলাপ ফুলটো চবৰে কাৰণে ফেভৰেট।
উম সেইটো বেছি ভাল পাওঁ তুমি।
সৰু গোলাপ ফুল নাৰ্জী ফুলটো অলপ ভাল পাওঁ তগৰ ফুল। এনেকেই কিছু ভাল পাওঁ।
দেৰীকে পঢ়িবা আৰু এতিয়া।
অঁ কালি এক্জাম আছে ন আজি পঢ়িব লাগিব।
অঁ।
তুমি পহিলা।
নাই পঢ়া নাই পঢ়িম আৰু গা পা ধুই মেলি লৈ পেলাই।
অঁ
তেতিয়া পঢ়িবন। তোমালোকৰ ঘৰত কোন কোন আছে।
আমাৰ ঘৰত আব্বা মা তাৰপিছত মই এতিয়া ইয়াতে থাকোঁ। বা আছে কাকা আছে বা জনী বাৰু বিয়া হলে।
আমাৰ ঘৰত আমাৰ বা আছে মই আমমা আববা দামৰ বা বিয়া হ'ল।
অ।
এতিয়া আৰু মই নাথাকোঁ, আমাৰ দুজন আছে ঘৰত আৰু।
অ'!
তোমালোকৰ কি কি ফল-মূলৰ গছ আছে, ঘৰত?
আমাৰ ঘৰত, জামুক আছে, আম আছে। এনেকে ৰবাৱ টেঙা আছে, বেল গছ আছে। আছে কেইজোপামান। তোমালোকৰ? বগৰীও আছে দিয়া। তোমালোকৰ কি কি আছে?
আমাৰ ঘৰতো, আমাৰ ঘৰত আছে, বগৰী গছ আছে, তাৰপিছত, জলফাই এডাল আছে। এতিয়া সৰু হৈ আছে, অহা বছৰ লাগিব আৰু। তাৰপিছত আছে, আম আছে, মধুৰিআম আছে, কঁঠাল আছে। তেনেকৈ আছে আৰু জামুক আছে।
অ'! আমাৰো কঁঠাল গছ আছিলে, কাটি দিলে। এতিয়া, সৰু এজোপা হৈছে আৰু।
হ'ব দিয়া নহ'লে, মই-মই তোমাক, কাম কৰি, কাম অলপ আছে, সেইখিনি কৰি পেলাই, ফোন কৰিম। হ'ব?
অ'! হ'ব দিয়া।